হেল্ল'।
অ, কোৱা
অ, আহিলা তুমি?
অ, আহিলোঁ।
অ, তোমালোকৰ টো অনলাইন ক্লাছ হৈ আছে ন'? অ, ক'ত দিলা?
অ, এই কাহিলী পাৰা।
অ, কিহৰ হয়?
এই জুনিয়ৰ একিজকিউটিভ আৰু এ, টেলিকলিং।
অ', অ, তোমাৰ তুমি জোৰডত থাকিবা ন'?
অ, জোৰডত থাকিম নহয় মানে, মই মোক মানে জব এটা লাগে মানে। মই, এই বছৰটোতো দিব নোৱাৰোঁ ন এ পি এছ চি।
উম, উম।
ত' মানে মই ভাবিছোঁ যে এইবছৰ এনে যোৱাতকে মানে পঢ়াৰ লগতে জব এটাও কৰোঁ।
অ, কৰি লোৱাটো ভাল।
উম, সেইকাৰণে মানে মই জব এটা বিচাৰি আছোঁ, য'ত জব হয় মান তাতে থাকি মেলি মই অনলাইনতে কচিংটো কৰাম। কথা ভাবিছোঁ।
অ', সেইটোৱে কৰিব পাৰিবা, কেনেকুৱা হ'ল ইণ্টাৰভিউ?
ভাল গৈছে, কিন্তু মানে ফ্ৰেছ ছাৰ হয় যে, চেলেৰিটো বেছি দিয়া নাই মানে।
উম, ফ্রেছাৰক ধৰা দচৰ পৰা পোন্ধৰৰ ভিতৰতে দিয়ে এতিয়া।
উম, কিন্তু মানে টেলিকলিঙৰ দচ দিছে, অ'
উম।
তেলি কলিঙৰ মানে, ষ্টাৰ্টিং দহ দিছে, কিন্তু মানে তাৰ লগতে হেৰিও আছে, কমিশন আছে আৰু মানে আ পাৰ ষ্টুডেন্ট, স্কুলত হয়, মানে স্কুল এখনত।
উম।
ত' মানে পাৰ ষ্টুডেন্ট পইচা আহিব, মানে যিমান জনক। এডমিশন দি
চেলছ টাইপ যব না এইটো।
অ', ফিল, কিন্তু ফিক্সড চেলেৰী আছে তেন থাউজেণ্ড, তাৰপিছত তাৰ উপৰঞ্চিও মানে যদি মই ফোন কৰা কোনোবা ষ্টুডেন্টে এডমিশ্যন লয়, তেতিয়া হলে মানে মোক ফাইভ হাড্ৰেডৰ পৰা ফাইভ থাউজেনলেকে মানে কমিচন আছে।
উম, এইটো কেনেকুৱা জানা, এডমিচন কাউঞ্চিলাৰ টাইপ।
অ', অ', সেইটো এডমিশন কাউঞ্চিলাৰ।
উম, যিটো মই কৰিছিলো
অ', মই যুনিয়ৰ এক্জিকিউটিভৰ দি থৈ আহিছোঁ, সেইটোত একো টাৰ্গেট নাই কিন্তু মানে। চাব লাগিব আৰু মানে মেনেজমেন্টৰ কাৰণে।
উম।
উম।
উম মই মাজতে কৰিছিলোঁ, ডাউন টাউন ইউনিভাৰ্চি টিত তাতে টোৱে আছিলে, মানে কিন্তু তাত বাৰু চেলাৰিটো বেচি আছিল। ফিফটিন থাউজেণ্ড আছিলে, ফ্ৰেচাৰচ কাৰনে মই, কিন ত' যিকিটাৰ এক্সপিৰিয়েন্চ আছিল সিহতে টুৱেন্টি টু টুৱেন্টি ফাইভলেকে পাইছিলে আৰু ইনচেন্টিভ আছিল, মানে এডমিশন যিমান কৰাব পাৰে। সেইটো কিন্তু আমাক মানে যেতিয়া লৈছিলে, তেতিয়াই এপ-এপইন্টমেন্ট লেটাৰ। বা আমাক হেৰি দিয়া নাছিলে, ধৰা পি এফ ই এছ আই হওক বা অফাৰ লেটাৰ একোৱেই নিদিলে। ত' তাহাঁতে ক'লে যে আপোনালোক তোমাক আমি ওৱান ইয়েৰ হোৱাৰ পিছতহে দিম তোমালোকৰ কাম চাই, ত' সেনেকে হ'লে, ওৱান ইয়েৰ পা এনেই যায়, একো এপইনমেন্ট লেটাৰ নাথাক দিলে একো এক্সপিৰিয়েঞ্চ লেটাৰ এখন যদি আমি নাপাও ওলাই অহাৰ টাইমত। ইমান মান আৰু তাৰপিছত মানে সেইটো টাইমতে নাক আহিছিল, নাক আহা কাৰনে আমাক ৰাতি ধৰা, উম আঠ টা নটা, হাইয়েষ্ট যোনদিনা নাক মানে আহাৰ আগদিনাখন, আমাক ৰাতি এঘাৰ তালৈকে ৰখাইছে আমাৰ এনে ছুটি টাইম থাকে চাৰিটা চাৰে চাৰিটা।
অ।
কিন্তু এঘাৰটালৈকে যেতিয়া থাকিলো সেইটো মানে জেগা ডখৰ পাহাৰত ন ডাউন টাউন ইউনিভাৰচিটি খন দেখিছা নে তুমি?
অ অ দেখিছো বাৰু।
অ। সেই আহোতে সেই উ ধৰা নাৰেংগীলৈকে আহোতে আৰু। অ জেগা ডখৰ মানে ৰেপিডত অহাৰ কাৰণেও ছোৱালীৰ কাৰণে ছেফ নহয়। ইমানে মানে ধৰা মানুহ নাইয়ে ন পাহাৰ খনৰ পৰা নামি অহাৰ পিছত।
এ তাকে।
অ তাৰ পাছত আৰু মই লাষ্টত এৰিয়ে দিলো আৰু মই নাই নালাগে আৰু ন কৰো এতিয়া।
অ অ।
নাই। আজি এতিয়াতো আৰু চাগে কতো নোযোৱা তুমি?
এতিয়া কলকো যোৱা নহব বাৰু।
উম।
আহিছোহে ইমান দূৰ।
আৰু তাতে আৰু ইমান ৰ'দ আজি।
বহুত ৰ'দ আজি।
উম তুমি কম্পিউটাৰ ডিপ্লমা কৰিছানে কিবা?
অ অ কৰি থোৱা আছে।
পিজি ডি ছি এ।
উম পি জি ডি ছি এ কৰা আছে।
অ তেন্তে ঠিকে আছে হ'ব তোমাৰ। মানে পাবা আৰু বেলেগ বেলেগতে উম।
তাকে আৰু লাইফৰ ফাৰ্ষ্ট ইণ্টাৰভিউ।
হম।
ভালে চোন বেংকৰ।
তাকে মানে মই আজিলৈকে এ জবৰ কাৰণে এপ্লাই কৰি পোৱা নাই।
অ।
উম। তাকে ফাৰ্ষ্টটোতে কি বা হয়। কিজানি বৰ বেছি ভিতৰত কাৰণে মানে চেলেৰিটোৱে পোছোৱা নাই।
ৰাইট।
ভাত পানী খোৱা হ'ল?
অ অ হল মই টিউশ্যন আহিলো।
অ অ।
মানে উম। আজিকালি গুৱাহাটীত চাকৰি পোৱটোতো টানেই হৈছে তথাপিও আৰু যদি পাইচা এক্সপেৰিয়েঞ্চটো হৈ থাকিব।
তাকে মই এক্সপ্ৰিয়েচৰ কাৰণেও মানে মোক লাগিছিলে মানে এতিয়া ফ্ৰেচাৰ বুলি কোননেও জব দিব নিবিচাৰে ন তেনেকে সেইকাৰণে মানে এক্সপিৰিয়েঞ্চৰ কাৰণে হ'লেও মানে জব এটা লাগে।
উম,
উম,
কৰিছোৱা সেইকাৰণে মানে প্ৰেচাৰছ বুলিয়ে বহুতে আজিকালি আমাক ইগনৰ কৰে।
উম, সেইকাৰণে মানে কৰিম বুলি ভাবিছো কিন্ত কিবা হয় এতিয়ালৈকে কনফাৰ্মেশ্যন অহা নাই।
উম,
তেওঁ জাষ্ট কৈছে উম, তোমাক কন্টেক কৰিম বুলি।
অ',
উম,
হয়াই ন হ'ব মাগে
তাকে
হয় আৰু কেণ্ডিডেট আছিল নে আৰু?
আছিলে-আছিলে মানে ইমান বেছিও নাই।
উম,
মানে টেলিকলিঙৰ কাৰণে মেইন কি টেলিকলিঙৰ কাৰণে আমি দুজনে গৈছো উম, মানে বা এজনী গৈছে আৰু মই গৈছো আৰু এজনী ছোৱালী গৈছে। যোনজনী জুনিয়ৰ এক্জিকিউটিভ আৰু টেলিকলিঙৰ কাৰণে গৈছে।
উম,
আমি তিনিনেী তেনেকে গৈছো আৰু বেলেগ খিনি মানে একাউণ্টছৰ কাৰণে গৈছে মেনেজমেণ্টৰ কাৰণে গৈছে বেলেগ বেলে ধে পোষ্ট ওলাইছে সেইটো
অ', তোমাৰ ভণ্টিও মই ভাত খালো হেৰিৰে। অ, কে শনি
অ', অ',
তুমি ভাত খালালে নাই? অ, তোমাৰ ভণ্টি মেছেজ মই তাকে চাব কাৰণে মোবাইল টো চাওঁতে তুমি কিবা সুধি দিলে।
অ', অ', মোলৈও ফোন কৰিছিলো বাৰু এতিয়া।
আহ মোকো সুধিছে ফোনে কৰিব চাগে।
অ', অ',
তাই নাৰ চিং কৰি আছে ন।
অ', অ', তাই নাৰছং ক
তাই কিন্তু এটা ভাল হ'ল তাই হাতে বহি থাকিব নালাগে।
কি কিহৰ?
তাহাঁতে মানে পাছ কৰি বহি থাকিব নালাগে আৰু
অ',
আজিকালি ইমান নাৰ্ছিঙত পায়ে যায় ন?
উম,
ম পাব অ, কিছুমান আকৌ হ হয়। কিন্তু সেয়া সিহঁতে ইণ্টাৰনশিপটো ভালকে কৰিলে। ডাউন টাউন ইউনিভাৰ্চিটিত। তাতেও আছে ন নাৰ্ছিঙৰ, হলে তাৰে নাৰ্জী কেইটা ধৰা জি এন এম কৰি আহি। আৰু মাষ্টাৰ মাষ্টাৰছো কৰে ন। তাৰ পাছত বা জি এন এমৰ কেইটাও সিহঁতৰ কাৰণে প্ৰফেচাৰ লয় নহয়। ভাল চেলাৰি দিয়ে যদি ধৰা ভাল ধাৰা হয়। মাজতে ওলাইছিলো মানে নাৰছিং মানে এনেকুৱাই যে নহয় ন, যে তুমি অকল ভা আগতে হস্পিতেলত বা কবাতে কৰি থাকিবা, প্ৰফেচৰো হ'ব পাৰি। কেৱল ইহঁতৰ কাৰণে ভাল যে ইহঁতে নে শ্লিপ দিব নালাগে, ডাইৰেক্টলি পাই তাহাঁতে।
হম' ঠিকে ভালে তেন্তে।
অ' সিহঁতৰ ভাল বি এদ চি এদো নালাগে তাহাঁতক। আৰু তাহাঁতৰ হস্পিতেলত বা হস্পিতেলতেই হয় আৰু মেক্সিমাম সিহঁতৰ। প্ৰফেচৰ হলেও ধৰা পাৰি হ'ব। পাৰিব।
তাকে ময়ো ভাবিছো আৰু মানে বি এ চি নাৰ্ছিং কি অ' হেৰি কৰাৰ পিছত মানে, জি এন এম নাৰছিং কৰাৰ পিছত মানে বি এ চি ডাইৰেক্ট পঢ়িব পাৰি। ত' মানে বি এছ চি টো কৰি দিলে মানে, ইহঁতি সেই টিচাৰ লাইনত গুচি যাব পাৰে মানে নাৰ্ছত থকাকে। সেইকাৰণে মানে মই ভাবিছো যদি তাইৰ পঢ়া শেষ হোৱালৈকে মোৰ কিবা এটা হয়। তেতিয়াহ'লে মানে তাই নাৰ্চিংত সোমাব নালাগে মানে।
অ' তাইক ডাইৰেক্ট বি এছ চি নাৰ্ছিং কৰিব দিবা। আৰু যদি পাৰে অ' এ জি এম চি কৰিব দিবা।
অঁ অঁ।
মানে ইয়াৰে সেৱটো বেছি ভাল ন, জে এম চিৰ হওঁক বা এম চৰ হওঁক।
উম' উম'এইমচত কৰিব দিব পাৰি ন।
অ এইমচতো কৰিব দিব পাৰা, এতিয়াতো আমাৰ গুৱাহাটীতে হ'লে গুৱাহাটী বুলি ইয়াতে ওচৰত। বহুত দেৰি যিহেতু নৰ্থ গুৱাহাটী, তাতেও ভাল। মানে এইমচত কৰাকেইটা জি এম চি আৰু এই ৰেড ক্ৰচ বুলি এখন আছে। এইগিতা। মানে বেলেগত নহয় সিহঁতেই ৰাখি দিয়ে পিছত।
অ
বেলেগৰ না, ভাল হে যদি সেনেকুৱা গভমেন্ট হে পাই যায়।
উম' হৈ গল ন।
উম। তাইৰ বাবে ইন্টেৰেষ্ট আছে আৰু সেনেকুৱাই কৰিবা। অ' সেইটোয়ে কৰিবা নহলে। আজিকালি কি জানা, এনেই জি এন এম কৰি থৈও লাভ নহয়।
উম।
অকণমান মানে ধৰা, এডুকেশ্যনটো হাই হ'লে। লাভ হয় হয় অহ।